অ হেল্ল'
হে
অ শুনিছেনে অ হেল্ল' অ অ কি খবৰ
অ শুনিছো
মই শুনিছো শুনিছো মই শুনি আছো অ ভাল ভাল ভাল অ ভাতপানী খোৱা হ'ল এ আছো পাই এনেই বিছনাতে পৰি এয়া ভাত পানী খোৱা হ'ল নে কি
অ খালো খালো খালো তোমালোকে খালানে বাত ভাত
অ খালো এইয়া, আজি কিহে পিছে?
আজি, আজি মাছ বনালে
হয় নেকি? উম-
কি এইবিলাক, শ'ল মাছ?
শ'ল মাছ অ হে হে যি গৰম পৰিছিল আমাৰ মানে সেইটোৱে পাই, আমাৰ মানে হেৰি আকৌ এই আজি আলহি আহিছিলে। দিনতে মাংস মই বনাইছিলোঁ। সে মানে দিনত যি থৈ বনাইছিলোঁ, সেইয়া চব থৈ দিছোঁ ৰাতি সেইয়াকে খালোঁ।
ভালে কৰিলা যি গৰম। পৰিছে ন, বনোৱা মানুহেহে জানে। হি হি
বহুত অশান্তি লাগে তাকে, খোৱা বোৱা হ'ল নে? অ' এই আছে বাৰ ঠিকে থাগে।
তাৰ মাজতে কিবা বেমাৰ হৈছে
এই মাজতে অকণমান গাটো অকন বেয়া হৈছিলে এতিয়া ভাল হৈছে। মানে এই বতৰ বতৰটো কাৰণে, ই যদি ব ৰ'দ দিয়ে, গৰম তাৰপৰা এই ঠাণ্ডা-ঠাণ্ডা লাগে, আকৌ এনেকুৱা হয় ফেন খন ললে। ঠাণ্ডা লাগে ফেন নল'লেও নহয়।
অ, ন-ললে আকৌ গৰম লাগে। আৰু গম গপ-গপনিটো বিশেষকে ন? ইমান গম-গপনি বা-
মাঠা চাঠা বিহ খুঠি যায় দেই।
অ- গৰ, এনেকুৱা গৰমত মোৰো বি বিষাই কিন্তু হয় মোৰ বিষাই, উম, উম, উম, কিবা এইকেইটা দিন, পঢ়া শুনা বৰ্তমান- ইমানতো নাই বাৰু একো, এনেই কিবা কিবি চাই থাকো আৰু ইটো-সিটো। এইটো মানে কিবা এক্সজাম চেক্সজাম দিয়াৰ, পঢ়াটো একম্পিলত কৰিলোঁ বাৰু, সেইটোটো গম পোৱাই তুমি ন? অ- নাই মাষ্টাৰ্চ কৰা নাই মই, এই নহয় নাই মই নাই নহয় মই নকৰিলোঁ কইলো কৰিলো, তাৰপিছতে গ্ৰেজুৱেচন কৰি- কৰিহে, ইটো সিটো এক্সজামো দি আছো। টিচন চিচন কৰো এনেকে
অঁ অ'অ'সেইটোৱে ভাল। ই টিউচন কৰাটো সেইটোৱে সেইটো মইয়ো সেই টিউচন
অ' ভালেই কৰা! ভালে কৰ'!
এনেই উ! সেইটোৱে সেইটোৱে অ' এই ইনকামটো বৰ বিশেষ তেনেকে নহয় বাৰু মোৰ টিউচনৰ পৰা! মানে, এনেই ব্যস্ততা! আৰু মানে, বিশেষকে কিবা এটা শিকিব পাৰিম।
অ' নিজৰ অভিজ্ঞতা হয়।
সেইটো, কাৰনেহে!
বহুত অভি!
বহুত অভিজ্ঞতা হয়। মানে, কিছুমান অ' কিছুমান বস্তু আমি পাহৰি থৈ কিবা নিচিনা হৈছে ন!
অ' অ' সেইটোৱে সেইটোৱে, এই দা কুঠাৰ যেনেকে পেলাই থৈ পঢ়িলে বহুত দিন ব্যৱহাৰ নকৰিলে, মামৰ লাগে, সেই, তেনেকুৱাহে কথাবিলাক আৰু কেইবছৰমান উ! পঢ়া শুনা কৰি কেইবছৰমান হৈ যোৱা পাছত যদি একো মানে আমাৰ কৈ কৈ নাথাকি কিতাপৰ লগত বা হেৰিৰ লগত সঁচাকে পাহৰা যায় বহুত কথা।
কিন্তু মই যে, একেবাৰে ডাল হৈ গৈছিলো। সঁচা কথা কৈছো মানে, বিয়াাৰ আগত চিউচন কৰিছিলোঁ, তাৰপা মানে একেবাৰে নাইকিয়া হৈ গ'ল নে নাই! তাৰপৰা এই ল'ৰাটো হোৱাৰ পিছত মানে মোক মানে এনে
অ তোমাৰ আকৌ হ'ল যে ন দৰৱ মানে বহুত! বিৰতি বহুত হ'ল তোমাৰ, উম!
তাৰপৰা সেই সেইটো কাৰণে মানে উম, মোৰতো একো নোহোৱা নিচিনা হৈ গল। মানে এনেকুৱা হয়, মোৰ নামটোও পাহৰি থোৱা নিচি সচাঁ কথা কৈছো অ' মানে, এতিয়া শুনিলে মানে এনেকুৱা হয় জিকোৱা নিচিনা হয়। কিন্তু, মানে তেনে, সঁচা কথাটো সেইটোৱে মানে। মই হাজৰিকা আহিছিলো কিন্তু লিখিবলৈ মই বিশ মানে জুতিয়াই থাকিব লাগে আকৌ এই তেনেকুৱা
মানে ইমানেই বেছি
অ বস্ত ভ লাগিছে নহ ত বোলো মই বোলো নাই দিয়ে নেকি সবিললে নহ'ব বোলো তাৰপা যেনিবা যোনকেইটা পালোঁ সেইকেইটা
নাই বহুত ভাল কথা কিন্তু উ মানে মানে কেইবাটা দিশৰ পৰাও ভাল টিউশচনটো কৰাটো ন
সেইটোৱে মানে নিজকে মানে নিজে নিজে এতিয়া মানে অকণমান ভাল লগা হৈছে আৰু
উম সচাকৈ আৰু জানিছা উম আৰু ল'ৰা ছোৱালী খিনিৰ লগতো মানে এটা হেৰি এটা সম্পৰ্ক এটা হয় ন ডাঙৰে হওক বা সৰুে হওক ষ্টুডেন্ট কেইটা উম কিবা এটা ভাল লাগে তাহতৰ মাজতো থাকি কেতিয়াবা
এ কি হ'ল আগৰ পৰা কৰি থকা যে
অ তুমিতো আগতেও কৰা ন আগতো কৰা টিউচন তুমি অ হয় দিয়া অ
আগতে গ্ৰুপত আছিলো উম
গ্ৰুপত কৰা ন উম উম এতিয়াও ভাবু যদি ডাঙৰ হৈ যায় তেতিয়া আপুনি গ্ৰুপ খুলি ল'ব পাৰিব তোমালোকো নিজা ঘৰ ন ভাড়া ঘৰৰতটো নহয় অ নিজা ঘৰ হলে পাৰিবা ৰুম এটা যদি বনাই ধুনীয়াকে হেৰি কৰি দিয়ে ডেক্ক বেঞ্চ সোমোৱাই পেলাই তেনেকে মানে ব ফাই ফফট হ'ব আৰু
সেইটোৱে এতিয়া সেই ই অকমান ডাঙৰ হলে তেনেকুৱাই কিবা এটা কৰিব লাগিব
উম নাই ভাল কথা ভাল কথা সেইটো বাকী সি ডাঙৰ হলে বাবু ডাঙৰ হলে তুমি হেৰিও কৰিব পাৰিবা বা পৰীক্ষা বিলাকো দিব
পৰীক্ষা বিলাক অ হয় সেইবিলাক দিও বাৰু দেই এই মাজতে এবছৰ অকণমানহে গেপ কৰিলে দিবি ইয়াৰ আগত দিছিলো মানে কি হয় পৰীক্ষা পাছ আকৌ ফিলবোৰ পিছৰ কথা পঢ়ি শিকো পাব লাগে
অ টোন আক তুমি এটা পৰীক্ষা দিয়াৰ পাছত তোমাৰ এটা অভিজ্ঞতা হ'ল যে কেনেকোৱা ধৰণৰ মানে হেৰিবিলাক প্ৰশ্ন বিলাক আহিলে বা পৰীক্ষাটো কেনেকোৱা ধৰণৰ হ'ল আইডিয়া এটা হয়
সেইটোৱে কিন্তু এনে পঢ়ি ওমহ বিপ এপ্লাই কৰিছো বোলে চখতে দি ধইছে তেনেকেদি লাভ নাই ল
অ লাভ নাই লাভ নাই সেইটো টো হয় বাও অকণমানতো চাবই লাগিব
সেইটোৱে উম সেইটোৱে সেইটোৱে এনেই আও কলম আহ দাঁত কামি কলম কামি বহি থাক
এনেই সেইটোত টো অৰ্থ নাই
সেইবোৰ মানুহক দেখুৱাবলৈ যোৱা নিচিনা হয়
হি হি হি অ দিয়া
টান পাওঁ
উম হম হম হে হে বাবুৱে কি খালে
সি ভাত কেটা মানকে খালে
অহ
উম
ভালে কৰাত তাক সোনকালে খুৱাই দিয়া নে সি দেৰিলে থাকে ওম
নাই নাই তাক আঠটা চাৰে সাতটাৰ পৰা চাৰে আঠটাৰ ভিতৰত খুৱাওঁ অ তাৰপা খুৱাই কৰি লৈ পেলাই আধা ঘন্ট মান অকমান এৰি খেলিব কৰিব দিও তাপা প্ৰখাদা আৰু ৰিফ্ৰেছ ইউজ কৰি নটা চাৰে নটা ভিতৰত কেতিয়াবা দেৰি সতে কেতিয়াবা দছ হয় দিয়া।
অ সেইটো একো কথা নাই। কিন্তু কিছু তোমাৰ ল'ৰা ছোৱালী মই সেইদিনা এজনী বাক ফোন কৰিলো, ছোৱালী এজনী আছে৷ ছোৱালীজনী বোলে ৰাতি দুটা বজালে নুশুৱে৷ ইমান সৰু ছোৱালী ডেৰ বছৰীয়া৷ এইটোতো ভাবিব লগা কথা ন?
এ ৰাম
ভাবিব লগা কথা মোক ঠে থাকে খোজকাঢ়ি পুৰা বোলে৷ ৰুমৰ ভিতৰত আৰু। এইটোতো সঁচাকে ভাবিব লগা কথা৷ অভ্যাসটো মো মই কৈছো তোমালোকে বোলো অভ্যাসটো ইমান কিয় বেয়া কৰিছা?
অভ্যাসটো বেয়া কৰিছে। উম বহুত ক্ষতি হব৷ মানে তাইক দুই তিনদিন মান সিহঁতক অভ্যাস যদি কৰা যায় ন৷
অ' সেইটোয়েইটো।
মানে শুৱা সময়ত মানে গোটেই মানে শুম মানে। তুবি
বুজিছো উম পৰিৱেশটো লাগিব, আচল কথা পৰিৱেশটো লাগিব, সেইটো পৰিবেশ৷ ল'ৰা ছোৱালী যিটো পৰিৱেশ পায় সেই সেইমতেহে সিহঁতে সিহঁতে অনুকৰণ কৰে নচব হয় ন নহয় চক অনুকৰণ কৰে সিহঁতে ডাঙৰক আৰু ডাঙৰ মানুহেইটো পৰাপক্ষত সোনকালে ৰাতিৰ আহাৰটো গ্ৰহন
এ এইটো হয় উম আমিও বাৰু সোনকালে খাম। উম। আমি এ উম চা এই এতিয়া গৰম দিন পোৱাৰ পৰা অতি বেছিটো নটা বাজে আৰু নটা মানে কি মোৰ ইয়াক সোৱাই কৰি লোৱা কাৰণে নটা বাজে। তাক খুৱাই বোৱাই লোৱাৰ পিছত। আমি খাওঁ যে, সেইটো কাৰণে। কিন্তু এনে আগতে যে,
উম।
তাতকে দেৰি নহয় আৰু খাই কৰি লৈ অকণমান দেৰিকে শু, দচটা চাৰে দচটা মান বাজে
সোনকালে খাদ্যটো খাই কিন্তু আমাৰো নহয় আ আমাৰো দেৰি হয় বাৰু ল মানে কি অহা কৰা দেৰি হয়কা মোৰ পৰা সেইটা কথা
সেইটোয় বাৰ চব এই চাগে আকৌ ইয়াক ডাঙৰ হ'লে চাগৈ অকণমান দেৰি হ'বও আৰু তেতিয়া
অ তেতিয়া পঢ়া শুনা কৰিব লাগিব য এতিয়া অকমান তেতিয়া দেৰি হবই বাৰু উম
কিন্তু মানে একদম মানে পনিতটো মানে সিহঁতৰ ৰাতি বিশেষ একে মানে শুব দিব লাগে সেইখিনি গোটেই লাইট চাইট অফ কৰি খোৱা সময়ত কোনো মোবাইল চিবাইন নহয়
আৰু এনিউটো মোবাইল চাব নালাগে
অ আমাৰ ই ৰ চোৱা নাছিলে
উম
আ অ উ আমাৰ কি হল হেৰি মবাইল সি নাচাইছিলো দেই ত মোৰ নিজেও অভ্যাসটো কোৱাৰ নিচিনা হ'ল মানে এ এবাৰ মানে তাৰ আজিৰ পৰা দুমাহনৰ আগত তাৰ খুব জ্বৰ হৈছিলে
উম
মানে মোৰ বাদে কাও কোচলৈকে নাযায় মানে আন কি মানে তাত গাটো কোনোবা চুবও নোৱাৰে মানে
হম
মে ইমানেই পেন পেনাই থাকে মোৰ মাথাটো গম উঠি যায়গ এই মোবাইলটো অ মোবাইল দি পেলাই বহাই থওঁতে থওঁতে এতিয়া সেই মোবাইলটো অকণ বিচৰা হৈছে কিন্তু তথাপিতো মানে মই যদি তাৰ লগত খেলি গৈ থাকোঁ ঠিকে নিবিচাৰে কিন্তু অ কোনবা এটা সময়ত দিব না নাই নাই অ অ হ উ উম হ'ব আহ অ আহ আহ